অ হেল্ল' শুনি আছে নে?
শুনিছোৱা।
অঁ, উম উম। নহয় মই এই কথাটো কৈ থাকোতেই মানে মাহী আহি গ'ল যে তাৰপিছত মই কিবা এটা ক'বলে গৈছিলো মানে, উম। মই সেইটোৱে কৈছোঁ যে সদায় শ্বেয়াৰ কৰি থাকিও ভাল নালাগে দিয়াচোন।
নালাগে উম।
উম উম তাকে।
সদায় মনো নাযায়। মই ভাতকিটা খাব বহিছোঁ।
অ অ অ খুব কৈছিলা মানে মই পাহৰি থাকো কথাবিলাক বুজিছা এ এবাৰ সুধিলো বোলে। এইয়াই আৰু মই কি কৈছোঁ মোৰ মানে অ অকলে অকলে খাই ভাল লাগে দেই তোমাৰ তোমাৰ কি হয় নাজানো মই মানে কি হয় জানা বেলেগ মানুহ বিলাকে মানে কি ৰেষ্টুৰেন্ট টলে অকলে যাবলে বেয়া পায় মানে অকলে খাবলৈ বেয়া পায় সিহঁতি মানে লাজ কৰে। তাৰপিছত মো কিন্তু মোৰ যে অকলে খাবলে অকমানো লাজ নালাগে মোৰ বহুত ভাল লাগে। মই মানে কি ভাল লাগে জানানে? মোৰ যি মন যায় য'ত যি মন যায় চব অৰ্ডাৰ কৰি লৈ পেলাই অলপ অলপ খাই চব পেকিং কৰি লৈ গুচি আহোঁ। তাৰপিছত আকৌ ৰুমত আহিও মই অকলেই খাওঁ।
উম।
আৰু খাব নোৱাৰিলে কাবাক দি দিওঁ।
খাব নোৱাৰিলেটো বেলেগ আৰু ন
খাব নোৱাৰিলেহে মই বেলেগক দিম আকৌ খোৱাৰ আগত মই এইবিলাক চেয়াৰিং টেয়াৰিং বুজি নাপাওঁ দেই। মোৰ মানে কি আৰু মোৰ মানে এইটো বহুত বেয়া অভ্যাসো আছে বাৰু মোৰ অলপ। কি হয় মানে মই অ মই মানে চবতকে ডাঙৰ পিচটো নিজৰ ফালে উমহ কৰোঁ।
উম উম।
উ চবতকে মানে ধৰা মাংস বনাইছো যেনিবা চবতকে ভাল খিনি মোলৈকে আহিব আৰু। দেই কিছু উম কিন্তু যদি তুমি ভাবা যে, মই যদি তোমাক ভাল-ভাল চাই দিছো ন। তেতিয়াহ'লে তুমি, মোৰ কাৰণে ইম্পৰ্টেন্ট হ'ব লাগিব।
উম'
ধৰা নাইবাতো কিছুমান আলহী থাকে, যোনবিলাক ইম্পৰ্টেন্ট থাকে। মই আকৌ আলহিকো চাইছ চাইহে দিওঁ। কিছুমান আলহি ধৰা মোৰ ইম্পৰ্টেণ্ট সেইখিনি আলহিৰ কাৰণেহে মই নিজৰটো চেক্ৰিফাইচ কৰিম।
অঁ অঁ।
উম, কিন্তু দুপিচমান দেই। গোটেইখিনি দি নিদিওঁ আৰু উম তুমি আহিলে খালী চেক্ৰেৰীফাইজ কৰিব নালাগে কাৰণ তোমাৰেই মোৰে ছইজ একম উলটা মই খাওঁ ছাল খিনি তুমি খোৱাম মানে অহিয়া খিনি আমাৰ মিলি যায় কোনেও চেক্সিফাইচ কৰিব নালাগে চবৰে হৈ যায় উম' তেনেকুৱা ভালেই, এই ৰিপন-ৰিপন খুৰাই কোৱা নিচিনাকে হেৰি আগতে বোলে ৰিপন খুৰায়ে, ক'ৰবাত থাকোতে এ ৰিপন খুৰাই মানে ডিমৰ অকল বগা খিনি খাই, কুহুম খিনি নেখায়।
অ অ
এ তাৰপিছত, কোন দিয়া আমাৰ দেউতা নে, কোন জানো, আমাৰ দেউতাই আকৌ কুহুমটো ভাল পায়, বগা খিনি ভাল নাপায়। তাৰ পিছত মানে, ইটোৱে-সিটোক কোহুমটো আৰু বগা খিনি ভাগ কৰে। অ, মই কিন্তু ৰেডি আছো দেই, মোক যদি কোনোবাই কয় যে কুহুমটো দিম, বগা খিনি দিবি, মই যে বগা খিনি খাই বেয়া পাওঁ।
মই মানে মোৰ এইটো নাই যে, বগাটো খাই বেয়া পাওঁ, বা কুহুমটো খাই বেয়া পাওঁ। কিন্তু মই ডিমটো এটাকে খায়ে বেয়া পাওঁ।
উম, মই আকৌ বৰ ভাল পাওঁ দেই। মই ডিম ডিমটো মানে মই খাব পাৰো, মই যে আগতে ৰুমত থাকো যে। ৰুমত থাকিলে মানে কি হয়, এই আবেলি টাইমত স্নেক খাবলে মন নাযায় জানো। মই যে স্নেক বুলি, ডিম কেইটামান বইল কৰি খাই দিয়া মানুহ। জান নে নাই?
আহাহা
মই যে দু আৰু এটা-এটা, দুটা নহয় তিনটা, চাৰিটা। মানে ধৰা তিনটা মান, তিনটাতো কৰিমে মায়ে। তিনটা কণী যেনিবা বইল কৰিলো, বইল কৰি পেলাই এনেকে। মানে পিচ-পিচ কে এনেকে চাৰি পিচ মান কে কৰো আৰু, চাৰি পিচ মান কে। কৰি, মই কেতিয়াবাহে মানে চাট মচলা নাইবা এনেকুৱা নিমখ-চিমখ ওপৰত দিওঁ দেই, নহলেতো মই ডাইৰেক্ট আৰু গোটাই-গোটাই খাইহে দিওঁ আৰু, হম তাৰপিছত তেনেকে কৰি লৈ পেলাই কেতিয়াবা মানে একদম, কাটা চামুচ-চামুচ দি লৈ পেলাই, স্নেক আৰু। অহ মানে মোৰ ভাল লাগে, মানে মোৰ এই ডিম বোলা বস্তুটো ভাল লাগে। মোৰ ডিমৰ চপো ভাল লাগে। ডিমত বনোৱা মেগিও ভাল লাগে। মানে কিন্তু মই ধুত হোটেলত খাব নোৱাৰো, মই হোটেলত চিকেন নোহোৱাকে বেলেগ বস্তু খাবই নোৱাৰো।
অ হ
ৰেষ্টুৰেণ্ট মানে চিকেন। অ মানে এবাৰ মই
মই মানে ডিমো কি জানা, ডিমটো মই অ, চব টাইমতে খাব নোৱাৰো মানে
অ অ মন গ'লেহে মানে
মনে, মন গৈছে ধৰা। মোৰ মনটো লগত মিলিব লাগিব সেইকণ টাইমত দিনটো মানে খোৱা সেইটো মিলিব লাগিব মই তেতিয়া খাব পাৰিম এটা, নহ'লে আৰু মোৰ
খোৱা, তোমালোকৰ গুণ-গুণো নাখায়।
এটা ডিমেই মানে, মোৰ আৰু কিবা যেন বহুত খালো এনেকুৱা লাগে।
ডিমৰ কথা ক'লে যে, সেই কথা এটা মনত পৰে জানানে, এবাৰ যে আমাৰ ওচৰৰ মানুহ এঘৰত দেই, তোমালোক চব গৈছা, তুমিও গৈছা, গুণ-গুণো গৈছে, মইয়ো গৈছো। ত' যেনেকুৱাই নাছিলে, ত' মানে মাঘৰ বিহুৰ টাইমত মানে আমাক খানা এটা খুৱাই। ত' মানে, মোৰ মানে সেই কথাটোত মই আজিলৈকে কাকো শ্বেয়াৰ কৰা নাই মোৰ মানে কিন্তু সেই কথাটোত মোৰ বহুত বেয়া লাগিছিলে দেই। মানে কি কৰিছে জানানে? চবক কে দি দি আহি আছে দি দি আহি আছে মানে তোমালোককো দিলে। অ তাৰ পিছত মোৰ ওচৰত পাওঁতে মানে ভাল ডিম এটা উঠি আহিছিলে তেওঁ মানে সেই ব বদলি কৰিলৈ আৰে ডাইৰেক্ট দেখিছো যে মোলে ভাল ডিমটো আহিছে তেওঁ মানে বদলি কৰি লৈ পেলাই মানে এনেকে ভগা দিম এটা দিছে।
হু হু উ
চোৱাহা মানে খাবলে ঘৰততোটো কিমান আমাৰ ঘৰতো তুমি জানাই ন এনি টাইমে থাকে আৰু মই এটা দিম কোনো দিন নাখাওঁ মই দুট টাই খাম আমাৰ মায়েও সেই খিনি জানে হা আৰু সেইমতে হেৰি হৈছো কিন্তু মানে কি জানা এখন সমাজৰ মাজত যেতিয়া মানুহে তেনেকুৱা কৰে মানে অকমান বেয়া লাগে দেখিবলে, বুইছা মানে এনেকুৱা এনেকুৱা লাগে যে হেৰি খাই নোপোৱা বুলি ভাবিছে নে কি বুলি ভাবিছে? এনেকুৱা বা কিয় কৰিলে এনেই মানুহবোৰ বেয়া নহয় দেই। এনে মানুহ ঘৰে মানে ধৰা চবতে চাপৰ্টো কৰে ইমান ভালকে মাত বোল কৰে বেলেগৰ আগতো আজিলৈকে বেয়াকে কোৱা শুনাও নাই। হয়নে, কিন্তু মানে সেই সেই কাৰণ সেইটো মানে কিয় কৰিলে মানে মই বুজিয়ে নাপালো জানানে মোৰ কিন্তু বহুত বেয়া লাগিছিলে, মই মানে যাবও বিচৰা নাছিলো কাৰণ সৰু পোৱালি খানাটোত মই গৈ লৈ পেলাই ইনে ইনে সৰু পোৱালি নিচিনা বহি থাকিবলৈ মোৰ ভালো নালাগে প্ৰত্যেকবাৰে। কিন্তু মানে উ মাতিলে মানে নোযোৱাকে থাকিবল ও বেয়া লাগে ওচৰত। ওচৰ চুবুৰীয়া ন। কিন্তু মানে সেই কথাটোত মই বহুত বেয়া পালো মই মানে আহি লৈ পেলাই মাক কৈছো মানে অ মাই এ আজি এনেকুৱা কৰিলে জানানে মোৰ কিন্তু বহুত বেয়া লাগিলে ওহো ওহো। মানে এনেকে কৈছো, মায়ে তেতিয়াই কৈছে যে হ'ব অহা বছৰৰ পৰা নাযাবা দিয়া এনেকে ক'লে।
উম উম
মানে তে হয়তো তেওঁ ভাবিলে যে সৰু পোৱালিখিনিক ভালকেইটা দিও ডাঙৰখিনিয়ে আপত্তি নকৰে বুলিও হয়তো ভাবিব পাৰে দিয়াচোন। কিন্তু মানে ধৰা সৰু পোৱালি গোটেইখিনিক দিলে, দি মেলি আজৰি হৈ মেলি আহিলে ভা তাত ভাল ভাল আছেও। আৰু মানে মই ভাবো যে যেনেকে আহিছে তেনেকে দি যাব লাগে ন মানুহৰ ভাগত। নাইবাতো মোক দিয়াৰ আগতে মোক মানে উ বেলেগ এজনীক যেতিয়া দিছিলে মোক দিয়াৰ আগতেই তেওঁ চাই মেলি ভগাটো চাই লব পাৰিলেহেঁতেন ন! ভালটো হাতত অহাৰ পিছত আকৌ ভালটো থৈ মেলি বেয়াটো দিয়াতো একো অৰ্থ নাথাকে।
অৰ্থ নাথাকে, উম।
উম তাৰ পিছত আকৌ ভালটো চাই লৈ পেলাই যোনজনী ছোৱালীক দিলে তেওঁ তাই আকৌ নাখাওঁ বুলি ক'লে
মোৰ ওচৰতে সৰি দিলে তাই নাখাওঁ বুলি ক'লে, পিছত মোক মানে সুধিছে আহ যে খাম নেকি মই তেতিয়া কলো নাই নাই মই আৰু খাব নোৱাৰো মই নাখাও
ওম
মানে কিবা কিছুমান কথা মনত লাগি যায় ন
লাগি যায় অ
এইটোৱে
আৰু তোমাক যদি প্ৰথমতে ভাল মানে যিটো উঠিছে সেইটো দিলেহেঁতেন তুমি যে
মই বেয়াটো উঠাহেতেনো মই কোনোদিন বেয়া নাপাও দেই সেইটো কথা কিন্তু যদি বেয়াটো প্ৰথমতে হাতৰ পৰা হাতত উঠিলেহেঁতেন তেতিয়াও মই কেতিয়াও সেইবিলাক নাচাও কিন্তু মানে মই এনেকে দিবলে আনোতে মানে মই চকুত পৰিলে তেওঁ মানে এনেকে চাই লৈ পেলাই মানে ডাইৰেক্ট মানে তেওঁ মানে ভাবি আহিছিলে যে মোক বেয়াটো দিব মানে মোক ভগাটো দিব কিন্তু মানে এ ধৰা ভালটো উঠি গল হাতত ত তেওঁ মানে ঘূৰাই পকাই মেলি বেয়াতো দি দিলে মানে এটাই বেয়া দিম আছিলে ত মানে কাক দিম কাক দিম সেও মোকে দি দিলে আৰু মানে কি জানা সৰু সৰু কথাবিলাক বেয়া পাব লগীয়া একো নাথাকে হা মানে সৰু সৰু কথা বিলাক গত বুজিবও পাৰে কিন্তু মানে কি হয় জানা তুম কিছুমান ক্ষেত্ৰত সৰু কথা তাকে বহুত ডাঙৰকে লাগে হম সেইটো এটা অ সেইটো এটা মানে দিমৰ হেৰি নহয় মানে সেইটো মই মোৰ মানে কেনেকুৱাকে লাগিছে যে গোটেই এ নাইবাতো নিজৰ মানুহ আছে আৰু নাইবাতো মানে ধনী মানুহ আছে বুজিছা মানে ধনী মানুহৰ পোৱালি কেইটাক দিব নোৱাৰে আৰু নিজৰ ল'ৰা ছোৱালী খিনিকতো মানুহে বেয়া বস্তু নিদিয়েই ন
উম উম
ত মানে চাই চিতিয়ে কামটো কৰিলে আৰু
চাই চিতিয়ে কৰে
উম সেইটোৱে আৰু মানুহে আজিকালি মানুহে আৰু ধনী দুখীয়াই চাই ন
ধনী দুখীয়াই চাই আৰু আজিকালি সেইটো পাই চবতে সেইটোৱেই উম
মোৰ ভাল নালাগে দেই এই হেৰিটো এইটো মানে মোৰ একদম পচন্দ নহয় তুমি কি ভাবা নাজানো বাৰু দেই মানে ধৰা ধনী মানুহৰ ল'ৰা ছোৱালী হ'ল বুলিয়ে চব ভাল দি দিবা চব হেৰি কৰি দিবা হয়নে ক'ব নোৱাৰা বুলিয়ে হম
উম উম আৰু মানে ধনী মানুহৰ পোৱালীবোৰ এনেকুৱা থাকে জানানে সিহঁতেহে নাজানে মানে পিছত কথা কেনেকে কব লাগে
সেইটোৱে টো মানুহক সন্মান কেনেকে কৰিব লাগে নাজানে
কাৰণ সিহঁতে চব যেতিয়া লাগবোৰুতে পাইছে সিহঁতে কেনেকে বুজিব সেইবোৰ
সেইটোৱে আৰু
আৰু পিছলে সিহঁতৰ প্ৰব্লেম হে হয় জানা সিহঁতক লাগ বোলোতে দি দি দি দি চব হাততে পাই কেনেবা', কে যদি মানে ভগৱানে নকৰক কেনেবাকে যদি পিছলে অৱস্থা বেয়া হয়', কেনেকে চ', -চলিব বাৰু',
কথা ভাবা, আমাৰ মাহীতো আগতে কিমান বেছি ধনী আছে', হয় নে নহয় কোৱা এতিয়া মানে অলপ হ'লেওতো কম্প্ৰমাইজ কৰিব লগা হৈছে ন মানুহে লাইফত মানে সদায় সেইকাৰণে অকমান মানে কম্প্ৰমাইজ কৰিব শিকিবও লাগে।
শিকিবও লাগে অ
উম', - উম',
উম', কম্প্ৰমাইজ মানে ধৰা, উম', ঠিক অ', সেইটো ঠিক নাই উম', আৰে আজি আছে বুলি গোটেইখিনি হেৰি কৰি দিব নালাগে ন',
তাকে',
তুমি',
ঠিকে আছে, ময়ো ভাতকেইটা খাই লওঁগে',
অ', ঠিকে আছে দিয়া',
উম', ঠিক আছে দিয়া',